হেল্ল'!
হেল্ল'!
হয়, শুনিছোঁ।
আপোনাৰ মই এটা বিষয় বস্তুলৈ ফোন কৰিছিলোঁ, আপুনি যদি সময় আ ছে মোৰ লগত কথা পাতিবলৈ, পাতিব পাৰিব?
হয়, সময় আছে দিয়ক।
অ', অ', মই আপোনাৰ বিষয়টো হ'ল সুধিবৰ বিষয়টো হ'ল আমাৰ যি বা আছে নহয়! সেই বাঁহটো আমাৰ জীৱনৰ কি, কি কামত ব্যৱহাৰ হয়? আৰু আমাক বাঁহ কিমান প্ৰয়োজনীয় বস্তু? তাৰে বিষয়ে অকণমান ধুনীয়াকৈ অলপ ক'লে ভাল পাম মই।
ত' উম, আমাৰ আমাৰতো এইয়া বাঁহ বহুত বাঁহ বি-বিভিন্নধৰণৰ বাঁহ পোৱা যায়।
হয়।
এনেকে ঠিক তেনেকুৱাই আমি অ', বাঁহটো উম, আমাৰ ঘৰৰ বা আ, ঘৰৰ কিনাৰে ৰাস্তা সেনেকে আমি বেৰা দিয়া দামি বাঁহটো
লাগা হয়। ঠিক তেনেকুৱাইয়ে আমি বাঁহৰ লগত বহুত বস্তু বনাব পাৰোঁ। ঠিক তেনেকুৱাই জাকৈ যা এনেকে বাৰিষা চিজনত আমাক চবকে বা মহিলাসকলক মাছ মাৰিব কাৰণে লাগা হয়। হয়, আৰু এনেকে চাউল জাৰবা কাৰণে আৰু চালবা কাৰণে এনেকে বস্তু বনোৱা হয়। আৰু আমি বাঁহৰ লগত খুৰিও বনাবা খুৰি-খৰিও হয়, বাঁহৰ লগত। আৰু, আমি ঘৰ বনাৱাতো বাঁটো আমাক খুব প্ৰয়োজনীয় বস্তু হয়।
হয়।
আৰু ঠিক তেনেকৈ‌য়ে বাঁহ
অ'।
আপুনি কিবা কৈছিল নিকি!
হয়। মানে আমাক বাঁটো খুব প্ৰয়োজনীয় দৰকাৰ, আমাৰ জীৱনত। তাৰমানে, বাঁ নহলে নালাগে। উ। আৰু কিছুমানে বাঁহৰ পৰাও ধুনীয়াকৈ পইচা উপাৰ্জন কৰে, বাঁহৰ ব্যৱসায় কৰে।
হয়।
গাওঁ, গাঁওবোৰৰ পৰা বেপাৰীবোৰে বাঁহ কিনে আৰু সেইবোৰ বাঁহ টাউন চহৰত দি দিয়ে, যিহেতু টাউন চহৰত বাঁহ নাথাকে।
হয়, নাথাকে।
অ', ঘৰ আদি বনাবৰ কাৰণে বিল্ডিং সেইবোৰো দিবৰ কাৰণে সেই বাঁহ ব্যৱহাৰ কৰা হয়। আৰু লয়। বাঁহৰ পৰা আমাৰ যিটো পঢ়া, কাগজ, কিতাপ
হয়।
সেইবোৰো বনাই বুলি আমি গম পাওঁ। আৰু
হয়।
বাঁহৰ পৰা ৰছীও বনাই বুলি আমি গম পাওঁ।
হয়।
আৰু লগতে বাঁহৰ পৰা বিভিন্ন আকাৰ কাৰ বা খুজুলি আদি বনোৱা হয়। সেইবোৰ আমি দেখিবলৈ পাওঁ, য'ত আমাৰ ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়।
হয়।
আৰু বিশেষকৈ আমাৰ এইটো অঞ্চলত প্ৰায় অঞ্চলতে, আমাৰ বাঁহৰ কোমল যিটো ওলাই বাঁহৰ গাজা বুলি কয়, সেই বাঁহৰ গাজাটো আমি খাদ্য খোৱাত ব্যৱহাৰ কৰা হয়।
হয়, হয়। আমি আৰু এইটোৰ লগত অ', আচাৰো বনাই কিনি ৰাখি থব পাৰো।
হয়, হয়।
হয়। আৰু ঠিক তেনেকুৱাই আমি যে পাহাৰৰ অ', বাঁহ থাকে। তাৰ অ', বাঁহৰ গাজা খিনি খাবলৈ খুব বেছি ভাল বুলি মই শুনিছো, আৰু মই খায়ো পাইছো এইটো। আমাৰ লকেল- বাঁহৰ গাজাতকৈ, পাহাৰৰ বাঁহৰ গাজাটো বেছিকে ভাল লাগে। খায়।
হয়, হয়, হয়। যতে আমাৰ জীৱনত বাঁহৰ খুব প্ৰয়োজনীয় বস্তু।
হয়।
আলি।
আৰু বাঁহৰ পৰা এনেকে আমি পেপাৰ, কাগজ, চেনে আদি বনাই বুলি মই শুনিছিলো।
উম, হয় হয়।
উ।
ঘৰৰ পৰাই আৰু আমাৰ বিশেষকৈ এতিয়াতো প্ৰায় মানুহৰে পকা ঘৰ হ'ল কিন্তু আগৰ দিনত মাটিৰ ঘৰ আাছিলে। সেই মাটিৰ ঘৰতো বাঁহৰ ওৱাল বা বাঁহৰ বেৰা দি তাতে মাটি লেপি পেলাই বসবাস কৰিছিল মানুহবোৰে।
হয়, আৰু হয়, আৰু আগৰ দিনত আমি বেছিভাগে বিচনা-বিচনাটো বাঁহৰ বিচনা মই দেখিব পাইছিলোঁ।
হয়, হয়, বহুত ভাল কথা আপুনি মনত পেলাই দিলে।
আৰু আলনা যে আমি কাপোৰ থ'ব কাৰণে ঘৰৰ ভিতৰত উম, ইটো লোৱা হয়, আলনা সিটোও মই বাঁহৰ লগতে বনোৱা দেখিছিলোঁ।
হয়, হয়, হয়। বহুত এটা ভাল কথা আপুনি উল্লেখ কৰিলে।
হয়।
মুঠতে বাঁহটো লাগেই আমাক, বাঁহ নহ'লে আগৰ দিনত ন- নচলিলে, নচলিলে হয়, কিন্তু আগৰ নৰ পৰা আমাক যিহেতু আগৰ দিনতো বিশেষকে পকী ঘৰ নাছিলে, সেইকাৰণে বাহিৰে আমাৰ মানুহবোৰে জীৱন যাপন কৰিছিল।
হয়।
হয়।
ঠিক তেনেকুৱাই আপুনি কিবা বাঁহৰ নাম সেনেকুৱা জানে নেকি? বিজলী বাঁহ, যেনেকা বিজলী বাঁহ বুলি হয়।
বাঁহ, অ', জাতি বাঁহ, ভুলুকা বাঁহ।
হয়, হয়।
আ- আৰু বহুত তেনেকুৱা ধৰণৰ বাঁহ আছে। মই গোটেইখিনি নাম নাজানো।
হয়, হয়।
জাতি বাঁহ
হয়।
আৰু বিশেষকৈ আমাৰ ভলুকা বাঁহ আৰু জাতি বাঁহ আমাৰ ঘৰত বিশ-বিশেষকৈ প্ৰয়োজনীয় হয়।
প্ৰয়োজনীয় হয়, হয়।
সেই হয়, সেই অলপ টান থাকে বিশেষ বাঁহতকৈ টান হয়, সেইকাৰণে আমি সেইটো ঘৰৰ খুঁটা বা ঘৰৰ বেৰা সেইবোৰ কৰোঁতে আনি সেইটোক ব্যৱহাৰ কৰা দেখা পোৱা যায়।
হয়।
আৰু যোনটো পাহাৰৰ বাঁহ সেইবোৰে এই বিভিন্ন আমাৰ সঁজুলি বনাই আৰু ঘৰুৱা লাগত কাম লগা খোজ- খজুলি বনোৱা দেখিবলৈ পাওঁ আৰু পাতি ধাৰা আমি যিহেতু
হয়, হয়, হয়। এইটো গৰম দিনত বেছিভাগে সেইটো উ ইউজ কৰা হয়, আমি হয়।
হয়, এতিয়াতো প্লাষ্টিকৰ ওলাইছে। কিন্তু বিশেষকৈ প্লাষ্টিকতকে আমাৰ এই ধাৰাবোৰ বাঁহৰ ধাৰাবোৰ আমাৰ বেছিকে ভাল কাৰণ সেই
ঠাণ্ডা, ঠাণ্ডা লাগে মানে হয়।
ঠাণ্ডা পৰি থাকে, তাতে আমি বহিবও ভাল, খুবও ভাল আমি এনে জিৰণি ল'বও পাৰোঁ।
হয়।
আৰু আপুনি বাঁহৰ বিষয়ে অলপমান যিখিনি জানে অকমান কৈ দিব নেকি?
অ'। ঠিক তেনেকৈ আপুনিও এই- এইমাত্ৰ এনেকে কৈ গ'ল মই মই আৰু বেছিভাল বেছি নাজানো মানে। ঠিক তেনেকৈয়ে বাঁহ আমাৰ চবৰে ঘৰত বাঁহ থাকে। বা কাৰোবাৰ ঘৰত নাথাকিবও পাৰে ঠিক তেনেকৈ
হয়।
বাঁহটো আমাক সদায় লাগাই হয়, মানে কাম কিবা এটা কৰিব খুজিলে বেৰাজ দিয়াত বা ঘৰ বনাত সেনেকৈয়ে
আৰু এই শাকপাচলি যোনটো বনায় এই শাক পাচলিতো আমি বাঁহেৰে চাং আদি
হয়।
চাং আদি বনোৱা হয়, বাঁহেৰে।
হয়।
আৰু আমি আগৰ দিনত দেখিলোঁ যে খেতি পথাৰত আধি কাটিলে খেতিয়ক বোৰে মূৰত বৰষুণৰ আৰু ৰ'দৰ পৰা বাচিবলৈ সি বাঁহেৰে বনোৱা
হয়, হয়।
বেচিটো গৰম দিনত ৰ'দৰ পৰা বাচিবলৈ আৰু বৰষুণৰ পৰা বাচিবলৈ কেতিয়াও ব্যৱহাৰ কৰিছিল
হয়।
এতিয়াও আছে সেই বস্তুটো।
হয়।
অ'।
আৰু আমি বিচনিও বনাব পাৰোঁ, বিচনি আমি এতিয়া গৰম দিনত খুব প্ৰয়োজনীয় বস্তু হয়।
হয়, বিছনী বিছনীটো আমাক লাগেই। আগৰ দিনতো প্লাষ্টিকৰ বিচনী বেছি ওলোৱা নাছিল, কিন্তু আগৰ দিনত বহুত সেই, সেই বাঁহৰ বিচনীয়ে ব্যৱহাৰ কৰিবলৈ কৰাটো দেখিছিলোঁ কিন্তু এতিয়াও আছে আৰু প্লাষ্টিকৰ বিচনীতকৈ আমাৰ যোনটো বাঁহৰ বিচনী তাৰ বতাহটো বহুতখিনিয়ে ঠাণ্ডা, আমাৰ দেহা অলপ বিচিলেই ঠাণ্ডা পৰি যায়।
হয়।
ঠিক তেনেকুৱাই মই আপোনাৰ পৰা বাঁহৰ বিষয়ে বহুত জানিব পাৰলোঁ।
আমাৰ এতিয়া সময়ো হৈ আহিল, হয়।
হয়, হয়।
ধন্যবাদ।
অ', আপোনাৰ পৰাও বহুতখিনি জানিলোঁ মই।
হয়।
ধন্যবাদ।
ধন্যবাদ।